অ সুধিছো শুনিছো কি কৰিছা বন্ধু
এ মই এনেই আছো ৰবা তুমি
আছো আছো এনে বাকি চাহ পানী খালা
হয় হয় চাহ পানী খালো তুমি খালা বতৰটো বৰমানলয় ঠিকে আছে যে তোমালোকৰ এইফালে
আমাৰো ভালেই দিয়া আজি ইমান ৰদো নাই
উম আজি গ ৰ'দো নাই মানে গৰমতটো ইমান নাই ডাৱৰীয়া কৰি আছে এতে বতৰ
গৰমৰ বন্ধ পৰিছে এই একমাহ মোবাইল চাইয়ে কটাবা নে কিবা কৰিবা
মোবাইল চোৱা মানে ফুৰিব যোৱা যাবতো লাগিছিল ফুৰিব যাম চাগে কা কালি পৰহি মানে মবাইল আৰু কিমান চাবা ন
অ বৰ্তমান মানে কি হৈছে জানা না বৰ্তমান তোমাৰ সেনেকুৱা আগতে আমাক এতিয়া স্কুলৰ পৰা তোমাৰ আ গৃহ কাৰ্য কৰিছিল ঘৰত বহি গৃহ কাৰ্য কৰিছিল এতিয়া মানে মোবাইল লেপটপ সেনেকুৱা পৰিস্থিতিটো মানে ইণ্টাৰনেট হই পৰিছে সেইকাৰণে আজিৰ বিষয়টো মই ভাবিছোঁ যে আজিৰ বিষয়টো আমি মোবাইল ফোনৰ ওপৰত অলপমান বিয়ৰি আলোচনা কৰোঁ নেকি
হয় হয় ঠিকে আছে মানে মোবাইল ফোনতটো কেনেকুৱা মানে আগত ধৰা ফোন কৰিব কাৰণে হা আমি পি চি ও চিনি পোৱা ন পি চি ও পি চি ওত গৈছিলো তাৰপিছত এক দুটকা দি ফোন কৰিছিলো তাকো বেছি টাইম নহয় কিন্তু এতিয়া মোবাইলৰ সহায়ত মানে মোবাইলৰ মোৰ মই সফলতাবোৰ কই আছো হা
উম
মানে মোবাইল এতিয়া মোবাইলৰ সহায়ত তুমি আনলিমিটেড যিমান কল কৰা কৰিব পাৰা দু'ঘণ্টা তিনি ঘন্টা যিমান পাতা তোমাৰ মতে
উম
তাৰোপৰি আগতে তোমাৰ মানে চা মানে কাৰোবাক মেছেজ পঠাব লাগিলে তুমি চিঠি লিখিব লাগিছিল তাৰপিচত চিঠিটো পষ্ট অফিচত জমা দিব লাগিছিল তাৰপিছত পষ্ট এনে প সিঠিটো এক সপ্তাহ ভিতৰত উঠাই তাৰপিছত তোমাৰ ঘৰলৈ মানে এমাহ দুমাহ এ এ এমাহৰ ভিতৰত এমাহৰ আগতে দি পঠায় কিন্তু আ আজিকালি তোমাৰ হোৱাটছেপৰ জৰিয়তে মানে স্মাৰ্টফোনৰ হোৱাটছেপৰ জৰিয়তে তোমাৰ মানে ছেকেণ্ডতে মেছেজ আদৰ কৰা যায় হয়নে নাই
হয় কিন্তু হ'লেও তোমাৰ আগৰ দিনত তোমাৰ যিবোৰ মানে আগ আগৰ দিনত আগত যিবোৰ মৰম আছিল এখন চিঠিৰ জৰিয়তে, তাহ তাহা-তাত ধৰা, ছোৱালীবিলাকে নিজৰ নি-নি-নিজৰ ওঁঠৰে লিপষ্টিক সানি তাত, তাত নিজৰ তাত নিজৰ মৰম, মৰম দিছিল নিজৰ প্ৰিয়জনক। কিন্তু কিন্তু বৰ্তমান তোমাৰ হোৱাটছ'এপৰ মেছেজত আমি ইখিনি অনুভৱ কৰিব নোৱাৰোঁ যিখিনি আমি প্ৰেম বিচাৰি নাপাওঁ, যিখিনি মানে আমি আগতে তোমাৰ হোৱাটছ কিন্ত আমি যিখিনি তোমাৰ আগতে আমি চিঠি এটাৰ জৰিয়তে ল-ল'ৰাজন-ল'ৰাজনে হাতৰ-অহ হা-হাতৰ-হাতৰ তোমাৰ তে-তেজেৰে ৰে নি-নি-নি-নিজৰ-নিজৰ প্ৰেম প্ৰকাশ কৰিলে।
হয়, হয়। ঠিকে কৈছা, ঠিকে কৈছা।
কিন্তু, কিন্তু এ-এ- এইবোৰ কিন্তু আমাক বৰ্তমান পৰিস্থিতি চিঠিত এখন, ভাল এখন অহ জনপ্ৰিয় চুটি ছবি হয়, চুটি ছবি বুলিয়ে ক'লো মই, বৰ্তমান যিখন এখন চি চিনেমা ৰূপে আমি দে-দেখিবলৈ পাইছো চুপা চুপি এইখিনি আমাক দেখুৱাবলৈ সক্ষম হৈছে, হয়নে? সেইটো বৰ্তমান মানে অ', সেইবোৰ বৰ্তমানে যেতিয়াৰ পৰা মোবাইল ফোন ওলাইছে, সেইবোৰ আমি হ-হোৱাট'ছ এপ মেছেজত যিমানেই যি নহওঁক আমি সেইবোৰ প্ৰেম অনুভৱ কৰিব নোৱাৰোঁ। প্ৰেম বুলি নহয়, সকলোবোৰেই।
সকলো বস্তুবোৰে, তোমাৰ অহ মানে যিকোনো মেছেজ পঠাব লাগে, যেনেকুৱা মোৰ ঘৰত
বিয়া আছে, তোমাৰ এখন এনেকুৱা টাইপ।
অ', আজিকালি নাহে মানুহ, ইজনৰ ঘৰত সিজনে চিঠি দিব নাহে।
ডাইৰেক্ট হোৱাট'ছ্ এপত
উম।
কাৰ্ডখন পি ডি এফ কৰি কিনে হোৱাটছএপ'ত পঠাই দিয়া, বাচ। হৈ গ'ল।
আৰু তোমাৰ মোবাইলে তোমাৰ ক'ব গ'লে, বহুখিন সহায়ো কৰিছে দিয়াচোন ধৰা আজি, ধৰা কিছুমান, ধৰা প্লেটফৰ্ম আছে এনে অ', যেনে, ধৰা, তোমাৰ ব্লিংকিট, তাৰপিছত ধৰা, ফ্লিপকাৰ্ট মিনিটছ। তাৰপিছত ফ্লিপকাৰ্ট, মিছ', এইবোৰ প্লেটফৰ্মৰ সহায়ত আমি আমি আমাৰ প্ৰয়োজনীয় বস্তু যিবিলাক আমি ঘৰতে পাই গৈছোঁ। অথচ কিছুমান আমি যিবিলাকৰ লাই কৰিব পাৰে, ধৰা, বহুখিনি কোৱালিফিকেচন পঢ়িকিনে একো কৰিব নোৱাৰে, তেওঁলোকে তাতে নিজৰ এটা ক কৰ্মসংস্থাপন পাইছে।
হয়, হয়, ঠিকে কৈছা বাৰু তুমি। আৰু আৰু এটা মোবাইলে সহায় কৰিছে তোমাক ধৰা, তোম তোমাৰ মানে আগতে বেংকত পইচা ট্ৰেন্সফাৰ কৰিব গ'লে মানে বেংকত আ' মানে পইচা ডিপ'জিট কৰিব লাগিলে মানে আগতে বেংকত যাব লাগিছিল। চ' এতিয়া তোমাৰ ইউ পি আই ত, হয়। লাইন ধৰিব লাগিছিল, দিনটো থাকিব লাগিছিল। তাৰ আৰু ডিপ'জিট হয় নে নাই, তাৰো গেৰেণ্টি নাই। এদিন-দুদিন পিছতে হৈছিল ডিপ'জিট। আগতে বহুত লাম্বা লাইন আছিল। মই নিজে গৈছিলোঁ মাৰ লগত। মনত আছে ন' কিছু স্মৃতি তাৰপিছত তোমাৰ, এতিয়া ধৰা, তোমাৰ বেংকত যোৱাৰ কা এতিয়া কাৰণে নাই। নাই এতিয়া। তোমাৰ ঘৰতে বহি সব কৰিব পাৰা। বেংক টু বেংক চেল্ফ ট্ৰেন্সফাৰ কৰিবই পাৰা। ইউ পি আই ৰ থ্রো দি। তেনেকে জি পে, মোবা ফোন পে, যিকোনো এপ
হয়। আৰু তোমাৰ বৰ্তমান তোমাৰ এতিয়া মোবাইল বুলি ক'লে, তোমাৰ আজি-কালি মানুহে ধৰা, তোমাৰ এই ইউজ-ইউজ-নক ইউজ কৰিব নোখোজেই বাহ, তোমাৰ আইফ'নলৈকে যায়।
উম, এতিয়া কি পেড মানুহ মানুহে মানে দুখীয়া ঘৰৰ কি, মানুহৰ ঘৰতো মানে এনড্ৰ'ইড ফোন এটা থাকিবই হয়, বেছি নহয় এটা হ'লেও থাকিবই।
আৰু মোবাইলটো আহাৰ পৰা তোমাৰ মানে এটা ক'ব গ'লে এইটো ভাল হৈছে, আমাৰ ইনকামৰ চ'ৰ্চ তাৰে কিছুমানে ধৰা, ইউটিউব কৰি, আজি-কালি ইউটিউব কৰিও খাবা পৰিয়াল চলি আছে আমাৰ ফেচবুক কৰিও পৰিয়াল চলি আছে নহয় ন
হয় আজিকালি চচিয়েল মিডিয়া কৰি সামাজিক মাধ্্যমৰ পৰাও অ মানে যথেষ্ট খিনি ইনকাম কৰি আছে মানুহে
উম আৰু ধৰা আমি আৰু এয়া ধৰা আচলতে কৰাৰ ইচ্ছা থাকিলে চব সম্ভৱ কিছুমানে মোৰ মোবাইলৰ কেমেৰা বেয়া কিন্তু কি কিন্তু এটা সময়ত যিবিলাক এতিয়া নেকি আমাৰ আমি চিনি পাওঁ আমি চিনি পাওঁ
ম বিভিন্ন ইউটিউবাৰ আছে তেওঁলোকৰ কি ল তেওঁলোকৰ কি যেতিয়া ষ্টাৰ্ট কৰিছিল আইফোন আছিল।
নাছিল
তে তেওঁলোকেতো ভাঙা ফোনটো দি কৰিছিল ন এতিয়াহে তেওঁলোকে উন্নত উন্নত আইফোন চছেভেনট প্ৰ মেক্স কিনি লৈছে এতিয়া এতিয়া চ এতিয়া কোৱালিটি ভাল দি আছে।
একদম
তোমাৰ আহ নিজৰ ইচ্ছা থাকিব লাগিব
হয় উম
নিজৰ ইচ্ছা থাকিব লাগিব মোবাইল এটা দি বহুত কিবা কিবি কৰিব পাৰি
উম হয় এতিয়া তেওঁলোকে আইফোন লৈছে কিবা লৈছে তেওঁলোকে সেই আগৰে ভাঙা মোবাইলটোদি কৰি কৰি কৰি কৰি আইফোন ল'বলৈ
হয় তেওঁলোকে কোনু জিৰৰ পৰাই উঠিছে ডাইৰেক্ট হাণ্ড্ৰেড কে ফ'ৰ হাণ্ড্ৰেড কে ডাইৰেক্ট যোৱা নাই কিন্তু
উম আৰু কি জানা হয় আৰু কি জানা মোবাইলে তোমাৰ কেনেকুৱা ধৰ ক্ষতি কৰিছে ধৰাজিকালি ধোমৰা তোাৰমি আমি যেনেকে এতিয়া ধ আ আমাৰ এতিয়া যে ধৰা যে আমিগতে বিদ্যালয় গছিলো ক্লা বিদ্যাৰ বিদ্যাৰত আমি ক্লাছ কৰি হয়নে আজিকালি ছাত্ৰ ছাত্ৰ্ৰী তুমি চাবা হ নাই নাজযান আজি বহুত দৰ আজি ঘৰতে মই মোৰ অ অনলাই অনলাইন ক্লাছে কৰিম আৰু ফেনৰ তলত আৰামত
অ তেনেকুৱা এ এলেহুৱা হৈ গৈছে মোবাইলৰ ফোনত মানুহ বহুত বহুত এলোভা হৈ গৈছে বিশেষকে ছাত্ৰ ছাত্ৰীসকল বহুত এলভা হৈ গৈছে
উম তেনেকে হলে তোমাৰ এলেহুৱাও হ'লা তাৰ পিছত তুমি বাহিৰৰ জগত ো দেখা নাপালা নিজে নিজৰ বন্ধু বৰ্গকো লগ নাপালা আৰু আৰু তোমালোকৰ কেতিয়াও একেলগে লগৰকেইটয়া বহিব পৰাকৈ মানে স্মৃতিয়ে নহল যেন যেন তুমি স্মৃতিখিনি কৈ কিনে হাঁহিবা আকৌ তেনেকুৱা ধৰণৰ চিনে ক্ৰিয়েট নহল
তাকেই আৰু মোবাইলৰ আহ মানে বহুত তেনেকুৱা মানে মানে মোবাইলটো কি মোবাইল এটা বস্তু তুমি ভাল কামত ইউজ কৰা বেয়া কামত ইউজ কৰা এইটো তোমাৰ কথা কিছুমান কিছুমান মানুহে ভাল কামত ইউজ কৰে ইনকাম চৰ্চ কিছুমানে বেয়া কামত ইউজ কৰে যেনেকুৱা এইটো আজিকালি শুনিছো নহয় মানে ই নতুনক যে ই ই ই ৰিক্সাৰ কিবা এটা এপ ওলাইছে যে
হয় হয় বেট বি এম এছ
আহ চ' এইবোৰ কৰি তেওঁলোকে মানে অ মানে নিব মানে দুখীয়া ঘৰৰ মানে মানুহকেইটাক মানে কষ্ট দি আছে ন
হাৰাশাস্তি কৰি মাৰিছে একদম
ি কৰি মাৰিছে তেওঁলোকেতো গম নাপায় ন কি হৈছে কি হোৱা নাই চ' তেনেকুৱা টাইপৰ বেয়া কাম কৰিব নালাগে আৰু তাৰোপৰি বেয়া কাম যেনে বেয়া কাম নহয়। মানে এই এইটো মই যোনটো কৈ আছো এইটো বেয়া কাম নহয় যে গেম খেলাাতটো গেম খেলাটো বেয়া ক নয় মাইণ্ড ফ্ৰেছৰ কাৰণে গেম খেলিব লাগে কিন্তু অতিৰিক্ত গেম খেলাটো কাৰণে ভয়ংকৰ হ'ব পাৰে তোমাৰ কাৰণে নিজৰ স্বাস্থ্যৰ কাৰণে ভয়ংকৰ হব পাৰে
উম
হয় ন
হয় হয় হয় মানে তুমি কোৱাৰ নিচিনাকৈ গেম বুলি নহয় সকলো বস্তু সকলোবোৰ বস্তুৱে অ অ অতিমাত্ৰা সকলোৰে বেয়া বুলি কয় অ অতিমাত্ৰা সকলোৰে বেয়া বুলি কয় আৰু কি জানা মানে বৰ্তমান যিহেতু তোমাৰ সেই এপটো ইমানেই প্ৰচাৰিত হৈছে কিছুমান তেওঁলোকে তেওঁলোকে দুমুঠি ভাত খাবলৈকেতো ওলাই আহে হয় নহয় এই কাম কৰিব পাৰে আ ততে যদি আমি যদি যদি আমাৰ এই স্মাৰ্টফোনটো আছে বুলি পতককে মানুহজনৰ গোটেই গোটেই দিনটোৰ হাজিৰাটো শেষ কৰি দিও তেনেহলে তেনেহলে মই ভাবো এই স্মাৰ্ট ফোন টো থক একো যোগয় নাথাকে এই স্মাৰ্টফোনত লাহেকে নহয় আমি এই কি কিপেড মোবাইল চলোৱাৰ লাহেকে হয়
তাকেতো মানুহ এটা যদি আমি বেয়া কৰি আছো চব ভগৱানেেতো ওপৰৰ পৰা চাই আছে ন
হয়। হয়। হয়।
চ' প পাপতটো আমাকে লাগিব চ' এনেকুৱা পাপ নকৰাতকে মানে ন ব কাপ ফোনটো নকৰাই থিক আৰু যদি এনেকুৱাই কৰি আছো যদি আমি স্মাত ফোন কিয় চলাই আমাৰ মাথাত একোই নাই মদি মানে এটা জ্ঞান জ্ঞানী মানুহ হ'ল হয় জ্ঞানী মানুহবোৰতো এইবিলাক কৰা নাই।
নাই। নাই।
জ্ঞানী মানুহ বোৰে কৰিছে কিন্তু ভাল মানুহ বোৰতো কৰা নাই এইবিলাক চব বেয়া মানুহ জ্ঞান থাকিলেহে বস্তুতটো কৰিব পাৰি।
হয় মই মই নাজানো মই কি বাত মইয়ো এই এপটো ডাউনলোড দিছিলোঁ হা মোৰ তাতো এপটো আছে। কিন্তু মই এপটো কাৰোবা গিৰি ৰিক্সান্ধ কৰিব পাৰে নহ সদিনা মানে কি হৈছিল সিদিনা মানে সেইদিনা মে আম আমাৰ ৰাস্তা এখন ইৰিক্সা বহুত সময় ধৰি ৰখি আছে মই ভাবিছোঁ কি হ'ল মই মইৰিক্সাখৰ ওচৰত গলো মোক ক'লে দাদা কি হৈছে তাৰ পিছত তেওঁ মোক কৈছে যে মই একদম চকৰ পৰা ই ৰিক্সাখন ঠেলাই ঠেলাই লৈ আহিছো বহুত বাৰ ষ্টাৰ্ দিব ট্ৰাই কৰিছো ইমান খিনি জেগাত থেলাই লৈ আহিছো ষ্টাক দিব টাই কৰিছো নাই একো নহয় ত তেতিয়াই মই গম পাইছো তেতিয়া মই গম পাইছো যে এইটো এইটো আচলতে ই ৰিক্সাৰ প্ৰব্লেম নহয় এইটো কাৰোবাৰ স্মাৰ্ট কাম ক ইছে
অ পিছত তুমি ঠিক কৰি দিলা ন
নাই মই নোৱাৰিলো এপটো চলাব মই এপটো চলাবই নোৱাৰিলো মানুহজনে লাষ্টত খেলাই খেলাই লৈ গ'ল মই এপটো মানে মানুহজনক সহায় কৰিবই নোৱাৰিলো মানে
উম দুখ লাগে অ এইবিলাক দেখিলে
ফিল হয় যে মই নিজ কিয় লৈছো স্মাৰ্ফোনটো আমি স্মাৰ্ফোন ল'ব লাগে আমি চব বস্তু ল'ব লাগে আমিব বস্তু বোৰ কিছুমান পজিটিভ কাম বা আমি
চব বস্তু দি আমি যিমান পাৰো পজিটিভ কাম বোৰ কৰিব লাগে ভাল কাম বোৰ কৰিব লাগে যিমান পাৰো মানে তাকেই তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া আজি মোবাইল ফোনৰ বিষয়ে য যথেষ্ট খিনি মই জ্ঞান পালো
ৰাখিছোঁ
হয় হয় ঠিক আছে